হেল্ল' অ' শুনিছানে?
অ', শুনিছোঁ।
অ' কোৱা। অ' মই এনে বহি আছোঁ। তুমি?
ময়ো এনে। শুনক না, আপুনি কিবা বনাইনে, বনাই ভাল পায় নে?
অ' মানে বনাইতো ভালেই পাওঁ। তুমি পোৱানে?
মই কিন্তু বনাই ভাল পাওঁ।
ভাল পাই, ভাল পোৱা?
উম।
হয় নেকি? অ', তুমি কি কি বনাবা জানা?
মই এনেই মানে আগতে বনাব জনা নাছিলোঁ সিমান। মই বাহিৰত আছিলোঁ তেতিয়া মানে আ, অকলে চব কৰিব লগা হৈছিলে তেতিয়া মই কিন্তু বনাইছিলোঁ, বনাই তেতিয়াৰ পৰাও বনাব জানো আৰু ভাত হেৰি দাইল, ভাজি গোটেইখিনি কিন্তু যিদিনা ফাষ্ট দালি বনাইছিলোঁ, অ' মাংস বনাই কিন্তু যিদিনা, আপুনি জানেনে নাই সেইখিনি?
অ', অ' মই চব জানো মই এভ্ৰিথিং জানো অ অহ বনাব।
দালি, ভাত, মাংস এইবিলাক জানে?
অ', জানো দালি, ভাত, মাংস।
কিবা এক্সিডেণ্ট হৈ পাইছিলে নে? ভাত বনাওঁতে কেতিয়াবা? উ হয় বনাওঁতে কিবা প্ৰব্লেম পাইছিলে নে? মানে কেতিয়াবা এক্সিডেন্ট হৈছিলে নে নে পুৰিলে কিবা হ'ল?
অ', আগতে মোৰ ৰুটি বনাওঁতে হাতটো পুৰিছিলে অ', চাইদত আ তা তাৰপিছত এতিয়া মানে অভ্যাস হ'ল। এতিয়া মানে একো তেনেকুৱা
অ', সেইটো মোক ক'লা ক'লা দাগ কিন্তু মোৰ থাকে সেইটো মোৰ হ'ব মোৰ পুৰে কিন্তু আৰু মোৰ মানে কি হ, মোৰ ফাৰ্ষ্ট যিদিনা দালি বনাইছিলো মই মানে নাজানো কেনেকে হেৰি কৰিব লাগ গে, মই মানে মাক দেখিছিলো অ' যে ঢাকনিখন খুলিবৰ কাৰণে কুকাৰটোত এনেকে পানী দিয়ে মই জানা নাছিলো ওপৰত দিয়ে নে তলত দিয়ে, মই কি কৰিলো যেতিয়া হোষ্টেলটো যাব আৰু হোষ্টেলটো যোৱাৰ পিছত যোৱাৰ টাইমত পুৰা অফ কৰি কিনে মই ধুনীয়াকে বেচিনত আনি আ হেৰিটো পেটটো খুলি দিছিলো, ডাইৰেক্ট গৰমত ঠাণ্ডা পানীটো পৰি গ'ল নহয় হো তেলটো চাইড হৈ গ'ল মই গোটেই মুখখন পৰি থাকিলে।
অহ, হয় নেকি?
উম।
তাৰ পিছত?
তাৰপিছত আৰু নেম কিয়াৰ হস্পিতালত গ'লো তেনেকে। আহ যাই কিনে উম তাই তাৰ পিছত আৰু ডক্টৰে পুৰা এমাহমান মই কলেজত নগলোৱে, এমাহ তোমালৈ চবতচে এতিয়া কিন্তু মই বনাব জানো তথাপিও পোৰেই নোপুৰা নহয়। তেনেকুৱা, আপুনি কি বনাইছিলে ৰিচেন্টলি?
ৰিচেন্টলি মই যোৱাকালি অ মাংস বনাইছিলো। আৰু উম মাংস ভাত বনাইছিলো আহ আৰু তাৰ পিছত ৰাতিপুৱা ৰুটি বনাইছিলো।
ৰুটি বনাব জানে?
অ মই কলো নহয় মই এভৰিথিং জানো অহ হ।
মোৰ ৰুটিটো অলপ আটা মাৰিব টান পাও। আৰু মোৰ ৰুটিটো গোল নহয়।
উম মই মোৰ তেনেকুৱা গোল নহয়, খাব পালে হল আৰু। এ একদম পাৰফেক্ট গোল নহয় আৰু গোলটো হয় আৰু তেনেকুৱাও গোল নহয়। আৰু উম অ কেতিয়াবা, আ মই বনাওঁ ভাল ভালকে মন বনালে মানে গোল হয়, এনে আৰু ফটাফট বনালে তেনেকুৱা গোল নহয় আৰু।
নাই মই ৰুটি গোল বনাব নাজানো, মই বাতিৰে কাটি লওঁ।
হয় নেকি, এ তেনে এই এইটো তুমি কিয় কাটিব লাগে, ধুৰি ন ৰুটি গোল হলে গোলকে খাই, মানুহে ৰুটি চেপটা হলে তেনেকুৱাকে খাই।
সেয়েহে ৰুটি মাইম বনা আৰু হেৰি বাকী আটা চাটা মাৰিব কাৰণে অলপ টান পাওঁ। কিন্তু মই এনে চিপি নতুন নতুন ৰেচিপি ইউটিউব চাই কিনে মানে ট্ৰাই কৰি থাকোঁ মানে এটো আজি বনালোঁ সেটো আজি বনালোঁ।
হয়। বিৰিয়ানী বনাব জানেনে?
অ', জানোঁ।
হয় নেকি কেতিয়াবা বনাই পাইছা নে?
পাইছোঁ আপুনি জানেনে?
অ', মই বনাইছিলোঁ।
তেনেকুৱা হৈছিলে খাবলে?
এ, উম বিৰাট টেষ্টি বনাইছিলা। উম গম নাপাওঁ কিন্তু মোক টেষ্টি লাগিছিলে
আপুনি কেনেকে বনাইছিলে? কুকাৰত বনাইছিলে নে দা হেৰি কৰি প্ৰথমে মাংসটো বনাই তাৰপিছত আকৌ চাউল দি কিনে বনাইছিলে?
নাই মই কেনুকুৱা বনাইছিলোঁ আগত মাংস বনাইছোঁ তাপিছত এইটো ডালচেনি দিকে এইটো ভাতখন আ, মানে এ, বিৰিয়ানীৰ যোনটো চাউল থাক কে সেইখন বইল কৰিকে অ', সেইখন বইল কৰিকে আ, তাপিছত এ, এক একেবাৰে পকিব দিয়া নাই চাউলটো অলপ আ অলপ সেটো হ অ', সিজা অলপ সিজা পিছত সেটো মাংসৰ ও পৰিদি দিকে আৰু বিৰিয়ানী চিৰিয়ানী মচলা দিকে একবাৰ চিঠি মাৰি দিছিলোঁ
অ', আপুনি মানে হুইচেল কুকাৰতে বনাইছিলে আৰু।
অ', কুকাৰত বনাইছিলা
দাম দি কি এ, কুকাৰত বনোৱা নাছিলোঁ মই মই আকৌ আ, শিকিছিলোঁ মানে মোৰ হাচ অ', মোৰ আন্টি এজনী মই হায়দ্ৰয়াবাদত আছিলোঁ, ত' আন সিজনীয়ে মানে কেনেকে বনাব লাগে হায়দ্ৰয়াবাদী বিৰিয়ানীটো বহুত ফেমাচ হয়।
অ', সেইটোতো হয় মোক একবাৰ খাব মন গৈছে।
অ', কিন্তু অসমত যিটো পায় সেটো সিমান টেষ্টি নহয়। হায়দ্ৰয়াবাদী বিৰিয়ানী বুলি যিটো কয়, তেহেত আনকি সি শিকাইছিলে মই তেনেকে বনাইছিলোঁ মানে ফাৰ্ষ্ট হেৰী কৰি চিকেনটো মেৰিনেট কৰিব লাগে যে আ, পদিনা তাপিছত আ, ভাজা পিয়াজ এইবিলাকে যত ধুনীয়াকে বনে।
বিৰিয়ানীত বহুত পিয়াজ দিয়ে না ময়ে ময়ে ময়ে ময়ে বহুত অ', তাপিছঅ এক্সট্ৰাকেও দিয়ে। ভাজিকে তাপিছঅ ওপৰে দি দিয়ে চাবা আ, মই এনেকুৱাই বনাইছিলোঁ।
অ', তেনেকে মেৰিনেট কৰি কিনে ধুনীয়াকে তেনেকে বনাইছিলোঁ মানে কেৰাহীতে বনাই ইফালে চচত ভাতটো বনাই তাপিছত আকৌ মিক্স কৰি এটা তৰপ মাংস এটা তৰফ এনেক কে দি দি উ উ পাঁচ মিনিট মান ৰাখি কিনে কুকাৰত দিয়া নাছিলোঁ কিন্তু কুকাৰত মানে কেনেকুৱা কৰোঁ কেতিয়াবা কুকাৰত কৰোঁ তাৰাতাৰি লাগিলে চিকেন টো দি দিওঁ ভাত টো দি দিওঁ। হোচেল মাৰি দিওঁ দুটা, খাই দিওঁ তেনেকে।
হয় নেকি?
উম, তেতিয়া মানে পোলাও তাইপ কৰি দিওঁ আৰু।
অ', অ'।
উম।
উম, তুমি অ', মই বিৰিয়ানী বনাব জানো। তাৰপিছত তোমাৰ এনে মাছ বনাব জানানে তুমি মাছ?
মাছ আগতে জনা নাছিলো। যিদিনা প্ৰথম বনাইছিলো। সেইদিনা গোটেই মাছ মানে, এ, এ এটা মাছ মই বাহিৰত থাকোতে কি হৈছিলে, গোটেই ভাঙি গৈছে।
হয় নেকি? অ', মা
তাচত সেই গুড়া টাইপ কে খাব লগা হৈছে, পিয়াজ অলপ দি কিনে। তেতিয়া, কিন্তু মই মাছ
অ'। নহয় মাছতো কিয় ভাজি, কিয় গুৰা হৈ যায় মানে, তুমি তেলখন পুৰা গৰম কৰা নাছিলা চাগে। মইও আগত জানা নাছিলো, আৰু মাছটো বনাওঁতে অ' কেতিয়াও ইমান এনেকুৱ হিলাই থাকিব নালাগে। এ
অ', সেইটো জনা নাছিলো। সেইবিলাক বস্তু যে হিলাই থাকিব নালাগে। সেই বিলাক। আৰু কেৰাহি গৰম নওহোতে তেল দিছিলো, তেল গৰম নহোতে । সেইবিলাক মানে নাজানিছিলোৱে। অ, ভাঙি গৈছিলে।
আৰু মাছ বনাওঁতে বুলি ৰিস্কি হয়। কিছুমান মাছ এইটো ফাটি যায়। টোপ টোপকে তেলটো ছিটিকিব পাৰে। সেইকাণে অলপ
কৰিছো। লাষ্টত মই কি কৰো, তেলটো গৰম হব দি, মাছ কেইপিছ দি, ধুনীয়াকে ঢাকি ঢাকনিখন দি থৈ দিওঁ। দুই মিনিটমান পিছত ওলোটাই দি পেলাই আকৌ ঢাকনিখন দি দিও।
অ, তেনেকুৱা কৰিলে মানে অলপ ৰিক্সটো কম হয়। মাছৰ কিছুমান মাছ তেনেকুৱা আছে, যে ফাটি যায়। সেইকাণে তেলৰটো গৰম গৰম তেলটো চি তিয়া মুখত পৰিব পাৰে ফেচৰ কাৰণে।
অ, মই যিদিনা হয় যেতিয়া ভাজি লৈ যে ভাঙি গল। মই আকৌ মোক চবে সুধিছে হা মাছ খালা নে? মাছ খালা নে? মই বোলো নাই কেৰাহিটো নতুন আছিলে যে ভাঙি থাকিলে। মই নকলো যে মই নিজে বনা ব নাজানো।
এ, হয় নেকি? তুমি কত বনাইছিলা?
মই কেৰাহিতে বনাইছিলো মানে ভালকে নাজানো নহয়, কিন্তু লাষ্ট আৰু মাছ বাচিবও নাজানো। গতিকে, বাচি দিয়া মানুহ সেনেকে বাচি লও আৰু। আপুনি বাচিব জানেনে?
অ, মইতো যেতিয়া মাছ লওঁ, তেতিয়া নিজে বাচিকে মানে সেইটোত মাছ বাচিকে দিব কওঁ আৰু ঘৰত আনিকে ধুইকে বনাওঁ।
নাই নাই। মই বাচিয়ে লৈ আহো। তেনেকুৱা আৰু কিন্তু
কে লৈ আহো। এ দিগদাৰ পাও বাচিবৰ কাৰণে।
উম আৰু কেইদিনমান আগত কালাকান বনাইছিলো। মানে গাখীৰটো ফাটি থাকিলে। তাৰ কালা কান বনালো। খাবলে কিন্তু ভাল হৈছিলে।
হয় নেকি? খালানে বনাই কে?
অ, মানে গাখীৰটো ফাটি গ'ল তাৰপিছত আৰু পনিছ ছনিৰ বনোৱা নহ'ল দাইৰেক সেই চানাটো উলিয়াই কি কৰি টো অ, গাখীৰ অকমান ব গাখীৰ অকমান বহাই দিছো কেৰাহি এটাত তাতে আ পনীৰ সিখিনি দি দিলোঁ যিখিনি চানা ওলাইছিলে আৰু অকমান গাখীৰ পাউদাৰ-পাউদাৰ গাখীৰটো যে সেইটো দি আৰু অলপমান নাৰিকল দি কিনে চেনি দিবও পাৰে আপোনালোকে ত' ধুনীয়াকে লৰা-লৰাই-লৰাই থাকি থাকে চুজি টাইপ- তে হৈ গলে কাঁহী এখনত থৈ চুজি টাইপ হৈ গ'লে এই চুজি নিচিনা হৈ গ'লে তাত চুজ সেইদৰে যে আমি কাঁহীত থওঁ কাটিব কাৰণে
আ,
তেনেকে থৈ দি লাষ্টত কাটি-কাটি খালে হ'ল। ভাল লাগিছে কিন্তু ইলাইচি পাউডাৰ-চাউদাৰ দিলে ভাল লাগে কিন্তু।
হয় নেকি অ, এইটো মই আজিয়ে গম পালোঁ এইটো ৰেচিপি ভাল লাগিল ইমটেজ টি হব চাগে বনালে একদিন কেতিয়াবা সময় পালে
অ, সেইদিনা মানে গা খীৰটো ফাটি থাকিলে মই পনীৰ বনাব নাজানো আগতে এবাৰ লকডাউনৰ টাইমত মানে গোল্লা বনাবৰ কাৰণে ট্ৰাই কৰিছিলোঁ পিছে গোল্লাটো মানে সৰু হৈ থাকিলে ডাঙৰ নহ'লে
অ,
খাবলৈ ইমান ভাল নালাগিলে আপুনি বনাই পাইছিলে নে নাই লগ লকডাউনৰ সময়ত কে কিবা?
লকডাউনৰ সময়ত সেইটো বনাইছিলোঁ তোমাৰ মিচ-মিস্তি বনাইছিলে এইট কি বোলে ইউটিউবত চাইকে বনাইছিলোঁ এইটো ব্ৰেডৰ মাজৰটো যি থাকে সেইটো উলাইকে মুচিকে পুৰা সৰু-সৰু দানা বনাইকে তাক এ তেলত পুৰা ৰঙাকে ফ্ৰাই কৰিগে তাৰপৰা পুৰা চেনি পানীত এইটো ঢালি দিছিলোঁ
অ, গোল্লা টাইপ হৈ যায় ন?
অ, ভাল লাগিছিলে অ, ইজি হয় ৰেচিপিটো। গাখীৰৰ লগত পুৰা ভালকে মুচিকেই সৰু-সৰু আহ এইটো গোল-গোল বনাইকে তেলত পুৰা ফ্ৰাই কৰিকে ৰঙাকে তাৰপিছত চেনি পানী পুৰা উহোৱাইকে অ, মিঠাইৰ জোল নিচিনা বনাইগে
চেনি পানীটো কিন্তু চবতে লাগে ন'?
অ, মিঠা- মিঠাইৰ মানে ৰছ মিঠাই মানে
অ, চেনি পানীটো আৰু লাগে তাকে
পুৰা দি
তেতিয়া আনে কেতিয়াবা এইচ বনালে আপোনাক আকৌ ফোন কৰিম সুধিম আপোনাক আপুনি কি বনাইছে বুলি?
হয় দিয়া ঠিক আছে।
হম।